হেল্ল' নমস্কাৰ। কেনে আছে অ মইও ভালে আছোঁ।
অহ বৰষুণ দিয়ে বৰষুণ দি আছে দেখোন।
ক'ত ইয়াতটো বৰষুণ নাই।
অ আমাৰ ইয়াতটো বৰষুণৰ চাউণ্ড পোৱা নাই নেকি।
অ পাইছোঁ। তেনেহ'লে অলপমান খাদ্যৰ বিষয়ত আলোচনা কৰি লওঁ নেকি।
হয় হয় কৰোঁ।
ত' আচলতে আমা লোকে কি কৰি থাকোঁ জানে নে। পুৱাতে উঠি আমালোকে। বেছিভাগ মানুহে ভাত খাই থাকে। এইটো ঠিকেই আছে এনে, কোনোবাই-কোনোবাই কি কৰি থাকে, চাহ খাই থাকে। পকৰা বনাই মানি খাই থাকে। কোনোবাই পৰঠা খাই থাকে, কোনোবাই পুৰি খাই থাকে ন'?
হয়, হয়।
সেইবিলাক আ-আচলতে খাব নালাগে আমাৰ লগত।
হয়।
কি কৰিব লাগে আমালোকে, পুৱাতে উ টি খানি এটামান-দুটামান ৰুটি খাব লাগে। নহ'লে কণী আছে, কণী খাব পাৰে আপুনি। নহ'লে আপুনি এনে কল পায়, ডালিম পা পাই, ফল-মূল সেইবিলাক বস্তু খাব পাৰে। ন'?
আৰু এইটো খিনি নে-নে-নহ'লে এইখিনি যদি নহয় আপোনাৰ মানে, অসুবিধা হয়, তেতিয়া হ'লে আপুনি আৰু এটা কাম কৰিব পাৰিব, পুৱাতে উঠি কিনিয়ে পুৱাতে উঠি কিনে আপোনাৰ কৰা পানী হাফ লিটাৰ বা এক লিটাৰ মাৰি দিব।
হয়, হয়, হয়, এইটো ভাল হয়।
ব্ৰাছটো কৰি হাফ লিটাৰ বা এক লিটাৰ পানী দিব, পানী মাৰি দিব, তেতিয়াহ'লে আপনি কি কেতিয়াবা গেছৰ প্ৰব-প্ৰব্লেমটো নাপায়।
হয়, হয়, আপুনি এইটো ঠিক কৈছে।
হয়, গেছৰ প্ৰব্লে-প্ৰব্লেমটো নাপাই, যেতিয়ালৈকে আপোনাৰ ভোক নালাগে,
অ' অ',
তেতিয়ালৈকে আপুনি একো খাব নালাগে। ভোক লাগি যাব আপোনাৰ পুৱা এ ইমান গৰমত আপুনি যদি পুৱাতে এ-হাফ লিটাৰ এক লিটাৰ পানী খায়, তেতিয়াহ'লে আপ্‌নাৰ দিনটো এনেকা লাগিব, শৰীৰটো মানে ঠাণ্ডা-ঠাণ্ডা থাকিব। যিমান গৰম দিন নাথাকক কিয়, ঠাণ্ডা থাকি যাব। হয়, হয়। শৰীৰটো সুস্থ থাকিব।
এইটো, হা।
বজাৰৰ পৰা যিবিলাক আপনাৰ মাছ-মাংস লৈ আহে, তেওঁৰ ব্ৰইলাৰ, ব্ৰইলাৰ লৈ আহে, ধৰক এটা ব্ৰইলাৰ আমি ল তেলত, ঘৰত যদি এটা ব্ৰইলাৰ মোটামুটি চল্লিছ দিন এটা ব্ৰইলাৰ মানে পোৱালিৰ পৰা, সৰুৰ পৰা, এই সৰু হাঁহ-হাঁহ হায়েষ্ট হ'লে আপোনাৰ কিমান হ'ব? এশ গ্ৰাম-দেৰশ গ্ৰাম ওজন হ'ব। আৰু এইটো আপোনাৰ চল্লিশ দিনৰ এ এটা ব্ৰইলাৰ আপোনাৰ বনাই দিয়ে ইহঁতে মেডিচিন দি ইনজেকচন মাৰি, মাৰি কিনি চল্লিশ দিনত, তিন কিলো, চাৰে তিন কিলো বনাই দিয়ে, সেইটো আপোনাৰ কিমান, সেইটো খোৱা মানে আমাৰ বিষ খোৱা একে কথা হ'ল। সেইটো আমাৰ নোখোৱাটোৱে ভাল। তাৰপিছত আপুনি খাই আছে, খাই আছে বৰফ দিয়া মাছ, সেই বৰফ দিয়া মাছ কিমান দিন আগত বা লৈ আহি আছে, সেইটোক মাৰি দি আছে মানে বিষৰ ইঞ্জেকচন এটা। সেই ইনজিচনৰ কাৰণে ইনজেকচনৰ কাৰণে আপোনাৰ মাছটো-মাছটো পচি গলি নাযাই কিন্তু, যি বিচটো আপোনাৰ মানুহ মানুহক দিব পাৰে, মানুহ মানে এ মৰাৰ পিছত মানুহক দিয়ে, সেইটো আপোনাৰ মাছতো দিয়ে আৰু। দিয়াৰ পিছত মাছটো মানে সেনেকাই থাকে মানে একো নহয়। সেই মাছটো আপনি খাব নালাগে। আপোনাৰ ঘৰৰ কাক কিবা নদী আছে, আপ্‌নি নদীত যাব, অলপ সময়ৰ কাৰণে, এক ঘন্টা দেৰ ঘণ্টাৰ কাৰণে, নদীত যাই কিনে অলপ দুই-চাৰিটা মান খোৱা মাছ মাৰি লৈ আহিব। হয় না নাই? তাৰপিছত আপুনি পুখুৰীৰ মাছ খাব, পুখুৰত আপনাৰ কিমান ধৰক আপোনাৰ মাছটো হ'ব লাগে এবছৰত, সেইটো মাছ-মা-মাছ আপোনাৰ তিনি মাহত হৈ যায়। ইমান ডাঙ-ডাঙাৰ-ডাঙাৰ হৈ যায়। এইটো আপ্‌নাৰ কেমিকেল দি বনায়। খাই, কেমিকেল খুৱাই দিয়ে মাছটো সোনকালে ও ডাঙাৰ হৈ যায়। সেইটো আপোনাৰ নোখোৱাতোৱে ভাল, তাৰপিছত আপোনাৰ বজাৰত যাব বজাৰত যাই ধৰ চব্জি চব্জি ল'ব চব্জি যিটো ভাল আপুনি কি কৰে যিটো ভাল দেখাব পাই সেই বস্তুটো আপুনি লৈ আহে, এই ভাল বস্তুটো ভাল নহয় এইটো বেছি‌ কেমিকেল লাগিছে। বেছি জৈৱিক হাত মাৰিছে। সেইকাৰণে বেছি বেছি মানে ভাল লাগা ভাল।
উম, উম।
পাৰিলে আপুনি ঘৰত বনাওক। ঘৰত শাক পাচলি সেউজীয়া শাক পাচলি বনাওক। আপোনাৰ মিঠালাও, কোমোৰা, চাল কোমোৰা। তাৰপিছত আপোনাৰ জলকীয়া কেইটামান লগাই দিয়ক, আপোনাৰ খোৱাৰ বস্তু খিনি আপুনি ঘৰতে উৎপাদন কৰক, তেতিয়াহ'লে ভাল হ'ব। আপুনি যদি সকলো সময়তে বজাৰৰ পৰা আন পিনে চাই থাকে যে বজাৰত যাম টা বজাৰ কৰি লৈ আহিম, এইটো চব্জি লৈ আহিম, এইটো লৈ আহিম, এইটো এইটো নহয়। সেইটো আপোনাৰ মানুহে পইচাৰ কাৰণে যিমান মানে এ, পাৰে সেইটো মানে মেডিচিন দি কিনি বনাই। সেই বস্তুটো নোখোৱাটোয়ে ভাল।
সেইটোয়ে আমালোকে আৰু এটা কাম ভুল কৰি থাকো সেইটো হৈছে, আমালোকে বজাৰৰ পৰা কেতিয়াবা ফল-মূল আনিলে সেইবিলাক সৰু ছোৱালীক এনে দি থাকোঁ, সেইটো ধুই খাব লাগে, লৰা ছোৱালীবিলাক সেইবিলাক এনেই খাই থাকে।
হয়, হয় এনেই দিব নালাগে, বিলটো যিকোনো বস্তু পানীৰে, হয় হয়। তাৰ পিছত আপোনাৰ ঘৰতে কিবা শাক পাচলি কিবা উৎপাদন কৰিছে নে নাই?